হেল্ল'! অঁ কি কৰিছা?
আছো। এনেই আগফালে বহি আছো।
অঁ। আমিও এনেই ফুৰি আছো। নোসোধাকে।
গৰম, গৰম?
এ গৰম বহুত। গৰম বহু
আমাৰো কাৰেণ্টো আহে আহে আৰু যায়।
কাৰেণ্ট?
ওঁ।
অঁ আমাৰ ইয়াত বাৰু ইমান দিষ্টাৰ্ব নিদিয়ে।
ইয়াত বহুত ডিষ্টাৰ্ব।
তাকি আ -বাকী খবৰ ভাল?
খবৰ ভাল, বেয়া মাজতে আৰু আপোনালোকৰ?
আমিও সেইয়ে আও। যেনে -তেনে আছো আৰু ভালে বেয়াই মাজত।
তাকে, তাকে। তাকে, তাকে।
বেয়াটো কিহৰ কাৰণেনো? অঁ খেতি।
উম।
অঁ - ৰুবলে কিমান আছে আও?
আছে ৰুবলে আছে এয়া পানীয়ে শুকাই গৈছে।
অঁ, অঁ ৰ'দ বহুত দিছে যে।
বহুত ৰ'দ বা- বৰষুণ যিমান দিয়ে তাত্কে দশ গুণ বেছি ৰ'দে দি দিয়ে পানী ক'ত থাকিব আও।
অঁ, অঁ। বাকী হালবাব জানা জানো তুমি?
জানো জানো।
হালবাব জানা জানো? হুঁহ্
জানো টেক্ট ট্ৰেক্টৰদিহে। হেঁহ্, হেঁহ্ হেঁহ্ হেঁহ্ অঁ।
অঁ, অঁ।
গৰুৰ দি নাজানো।
অ, অ, ট্ৰেক্টৰ কোনে তুমি চলোৱা নে বেলেগে?
ময়ো চলাওঁ কেতিয়াবা বেলেগেও চলায়। এই আমাৰ চিনাকী লগৰৰে আছে যে।
ৰুৱনি
ৰুৱনি ঘৰ মানুহো লাগে বাহিৰা মানুহো আনিছো।
অ, অ, ঘেৰ খেতি কৰা নেকি?
ইমানো নহয়, হ'লেও আছে আৰু, অ, ইমানো নহয় হ'লেও আছে।
অ', অ'
আৰু চাৰি বিঘামান আছেগে আৰু ৰুবলে। মাহঁতৰ ভালে-ভালে এই ৰুই-ৰুই এইকেইদিন মানে একদম ককালো বিষ বোলে।
অঁ, অঁ
আলি-চালিও কাটা নহলে পানী আহিব বুলি আ নাহে বুলি।
উম
তাৰপিছতে ঘপককে বৰষুণ দি দিলে আৰু মানে পুৰা উৎপাত কৰিবলগীয়া নিচিনাহে হৈছে আৰু। কঠীয়া জেগাতে ডাঙৰ ইয়াতে মানে কঠীয়া জেগাতে ধান গজি গল ধান গজি যাব বুলি ভাবিছিলো। শুনিছে নে? কি কব উপায় নাই আৰু। শুনিছেনে বোলো?